হেল্ল'। হেল্ল'। আপুনি মোৰ মাতটো শুনি আছেনে? হয় নমস্কাৰ জনাইছোঁ। অ' আপোনাৰ হাতত সময় আছে ন'?
অ' হয় আছে।
হয়। মই আপোনাৰ লগত অলপমান এটা কথাৰ ওপৰত আলোচনা কৰিব বিচাৰো।
হয় কওঁকচুন।
মই শাক পাচলিৰ ওপৰত আপোনাৰপৰা অলপমান কথা পাতিব বিচাৰো, আপুনি মোক অলপ জনাব নে? আৰু কিছুমান কথা নাজানিলে ময়ো আপোনাক জনাম।
হয় হয় নিশ্চয় নিশ্চয় ভাল কথাই সুধিছে আপুনি। অ'।
এ, শাক পাচলিৰ ওপৰত আপোনাৰপৰা অলপমান মই জানিব বিচাৰিছোঁ।
অ' উম, শাক পাচলি ন'?
হয়।
শাক পাচলিৰ বিষয়ে ক'ব গ'লেতো মানে কিবা আমাৰ অসম বুলি নহয় অ' সকলোতে মানে প্ৰায়ে প্ৰায় ভাগ শাক পাচলি প্ৰায় একে থাকে হ'লেও মানে কিছুমান কা দেশত বিভিন্নধৰণৰ বেলেগ বেলেগ ধৰণৰ শাক পাচলিও দেখা পোৱা যায়। অ' আমাৰ অসমত এতিয়া বৰ্তমানতো গৰমৰ দিন চলি আছে ন'।
হয় গৰমৰ দিন হয়।
হয়। এই গৰমৰ দিনত বিশেষকৈ আমি শাক পাচলি বুলি ক'লে এতিয়া বিভিন্ন ধৰণৰ যেনেকুৱা তিয়হ হওক বা ৰঙালাও হওক, আ, হয় হয় হয়। জিকা হওক হয় হয়। হয় এইবোৰ বাৰিষা দিনত, হয় হয়।
আৰু আমাৰ বিশেষকৈ কিছুমান হয় আৰু মই আপোনাক অলপ ক'ব বিচাৰো আমাৰ ঠাণ্ডাৰ দিনত আমি ৰবি শস্য বুলি কওঁ সেইটো সময়ত ধৰক লাই শাক, পালেং শাক এইবোৰ খেতি কৰা যায়। আৰু সেইবোৰ বজাৰত বিক্ৰী কৰিও আমাৰ খেতিয়কসকলে টকা পইচা ইনকাম কৰে।
প্ৰায় ভাগ মানুহেই আমাৰ অসমত মানে খেতিৰ ওপৰত মানে নিৰ্ভৰশীল। কৃষিৰ ওপৰত নিৰ্ভেশ, গতিকে মানে প্ৰায়ভাগ মানুহে ঘৰত নিজৰ হয় হয়, খোৱা লোৱাৰখিনি প্ৰায়ে নিজৰ ঘৰত কৰিয়ে লয়। তাই এ, যেনে লাই, লখা, খুতুৰা এ, এইবিলাকতো ঠাণ্ডা দিনত বা আপুনি ক'লে ৰবি শস্যৰ বিষয়ে ক'লে, এই ৰবি শৈস্যবিলাকো প্ৰায় ঠাণ্ডা ঠাণ্ডা দিনত বেছিভাগ আমি
অ' খৰালি দিনত। অ' বাৰিষা দিনত যিহেতু বৰষুণ বেছি হয়। তেনেবোৰ শাক অলপমান দুৰ্বল হয় গা গছবোৰ। সেইবাবে আৰু বেছি পানী উঠিলে সেইবোৰ খেতি নহয়। বাবে খৰালি দিনত কৰা যায়। আৰু আমাৰ বহাগ বিহুততো এশ একবিধ শাক খোৱাৰ নিয়মেই আছে। আমাৰ অসমত বহুত ধৰণৰ, অ'। হয়, তাৰ ভিতৰত খুচুৰা শাক মানিমুনি, বৰমানমুনি, সৰু মানমুনি। লাই, লফা, পালেং, ঢেকীয়া, ভেদাইলতা, নৰসিংহ এইবোৰ বিভিন্ন ধৰণৰ শাক আছে আৰু আমাৰ অসমৰ খেতিত বন্ধাকবি হওক, ওলকবি হওক, এইবোৰ খেতিও প্ৰচুৰ পৰিমাণে হয়। সেইবোৰ খেতি কৰিলেও আমাৰ অসমীয়া খেতিয়সকলে বহুতখিনি আগ বাঢ়ি গৈছে তেনেবোৰ খেতি কৰি আৰু আমাক অসম চৰকাৰেও খেতিৰ ওপৰত বহুত গুৰুত্ব দিছে। খেতিয়কসকলক কিছুমান ঋণ দিয়ে খেতি কৰিবলৈ। তেনেকুৱাকে বহুতখিনি আগবাঢ়ি গৈছে।
হয় আৰু খেত মাটিৰ কথা কবলৈ গ'লে আমাৰ অসমৰ মাটি বিশেষকৈ চহকী। আহ, বহুত চহকী। যিকোনো প্ৰকাৰৰ খেতি কৰিলে মানে, আমাৰ অসমৰ মাটিত মানে খেতিয়কৰ বিশেষকৈ লোকচান দেখা পোৱা নাযায় প্ৰায় ভাগেই, কিন্তু তথাপিও মানে কেতিয়াবা বাৰু
কেতিয়াবা হয়, ত' বৰষুণ হক বানপানীৰ কাৰণে বহুত খেতি হয় ব্যতিক্ৰম হৈ যায়। যিহেতু আমাৰ অসমৰ নদ-নদীসমূহ বেছি আছে। বানপানীৰ ফলত খেতিয়কৰ ওপৰত বহুতখিনি প্ৰভাৱ পৰে, কিন্তু হয়তো তাৰ ওপৰত ভাবি থাকিলেও নহ'ব, কৰাখিনি কৰিব লাগিব খেতি।
অ', গতিকে আপোনালোকৰ! হয়, হয়, আপোনালোকৰ ঘৰত হওক বা আপুনি খাই কিছুমান শাক পাচলিৰ বিষয়ে আপুনি অকমান কৈ দিব নেকি?
হয়, হয়, মইতো শাক-পাচলি বুলি ক'লে সকলো শাক পাচলিয় ভাল পাওঁ। তাৰ ভিতৰত মই লাই শাক, পালেং শাক, মানিমুনি এইবোৰ শাক খাই মই ভাল পাওঁ আৰু শাক-পাচলিত বহুত পৰিমানৰ ভিটামিন, কেলচিয়াম, আইৰণ এইবোৰ থাকে। যাৰ ফলত আমাৰ ৰক্তহীনতাত নোভোগো, আমাৰ
ভিটামিন বা প্ৰটিন সংযত যিবিলাক আটাইবোৰ আমি শাক পাচলিতে বেছিভাগ আমি পাওঁ। হয়, হয়, চি ভিটামিন, এ ভিটামিন যেনেকৈ গাজৰত এ ভিটামিন পোৱা যায়।
হয়, হয়, কাগ ভিটামিন পোৱা যায়, তাৰ ফলত আমাৰ হাড়ৰ কাৰণে বহুত ভাল।
হয়, হয়।
হয়, হাড়ৰ কাৰণে হওক বা চকুৰ কাৰণে হওক। হয়, হয়, আমাৰ তেজৰ কাৰণে হয়। মুঠতে আটাইবোৰ-আটাইবোৰ শাক শাক-পাচলিৰ পৰা পোৱা ভিটামিন বোৰ মানে আমাৰ শৰীৰৰ কাৰণে অতিকৈ দৰকাৰী, গতিকে আহ গতিকে মানে এই এ শাক-পাচলিবিলাক খোৱাতো দৰকাৰীয়ে হয়। আৰু ডক্তৰ সকলেও যেতিয়া আমাৰ বিভিন্ন ধৰণৰ ৰোগ বা ৰোগ-ৰোগৰ কাৰণে আমি চিকিৎসাৰ কাৰণে আমি আহ ডক্তৰৰ ওচৰত যায়, তেতিয়া ডক্টৰ সকলেও আমাক আহ মানে কৈ পঠায় যে এ এনেকুৱা, এইটো চ চকুৰ কাৰণে আপোনালোকে গাজৰ খাব, আহ বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাক
হয়, শাক-পাচলিৰ উদাহৰণ দি আমাক খাদ্যটো খাব দিয়ে। আমাৰ অসমত ভাল, আৰু আমাৰ অসমত আৰু বিভিন্ন ধৰণৰ শাক-পাচলি আছে ধৰক কলডিল আছে, পচলা আছে, ফল ফুল আছে, এই অ'। আইৰনৰ কাৰণে, যাৰ ফলত আমাৰ ৰক্তহীনতাত নোভোগো।
হয়, হয়। হয়, হয়। আৰু আজিকালিতো বহুত ধৰণৰ নতুন, নতুন ৰোগ বিলাক দেখা গৈছে। অ', যিবোৰৰ মানে যিবোৰৰ প্ৰতিটো আমি আগতে জ্ঞাতও নাছিলো। আৰু কিছুমান ৰোগ এতিয়াটো মোটামুটি প্ৰায়ে হয়, যেনেকুৱা কেঞ্চাৰ ৰোগ। হয়, আৰু বহুতে জ্বৰ হয় বা ৰক্তহীনতাত ভোগে। বা অ', গৰল ৰোগ হয়, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰোগ বিলাক আজিকালি দেখা পোৱা যায়, আৰু আটাইবোৰ ৰোগৰ কাৰণে মানে অ', আমাকতো মানে ঔষধ লাগিবই, তাৰ উপৰিও তাৰমানে শাক-পাচলি বিভিন্ন ধৰণৰ শাক-পাচলি বিভিন্ন ধৰণৰ আমাৰ ৰোগৰ বাবে জৰুৰী হয়, যিটো আহ মানে যিটো ভিটামিন আমাৰ শৰীৰত কমি আছে, সেই ভিটামিনৰ অভাৱত যিটো ৰোগ মানে আমাৰ হয়, গতিকে সেই ভিটামিন খিনি আমাৰ শৰীৰত পৰিপূৰ্ণ কৰিবৰ কাৰণে, সেই আমি আহ শাক-পাচলি বিলাক সেই তেনেকুৱা ধৰণৰ শাক-পাচলিব বিলাক আমি গ্ৰহণ কৰিব লাগিব বা
গ্ৰহণ কৰিবলে হয় আপুনি এটা বৰ ভাল কথা কৈছে আমাৰ বেমাৰ হলে চিকিৎসকসকলে শাক পাচলিসমূহ খাব দিয়ে এটা আপুনি বৰ দৰকাৰী কথা কৈছে মই আপোনাৰ পৰা এইটো ভাল কথাই শিকিলো আৰু আমাৰ ধৰক কল পচলাৰ পৰা আমাৰ খাৰো বনাই শুকুুৱাই কলডিল বোৰ কাটি
অ', হয় - হয়- হয়, আমাৰ অসমত এই ক' কল পচলা কল পচলা হওক বা কল খাৰৰ প্ৰচলনটো বহুতেই বেছি।
অ', বহুত প্ৰচলন বেছি আৰু সেইবোৰ আমাৰ বাহিৰতো দি দিয়ে।
অ', হয় - হয় আৰু অ', কল খাৰটো আপোনালোকে কেনেকুৱা ধৰণে বনাই আ, অকণমানোক নেকি?
হয় - হয় - হয়, মই বাৰু জনাই দিম আপোনাক থুল মূল কে এ, জনাই দিম। বিশেষকৈ আমাৰ দীপাৱলীৰ সময়ত যেতিয়া কলগছত চাকি দিয়ে না তেতিয়া পিছদিনা যেতিয়া কলবোৰ পেলাই দিব লাগে তেতিয়া বিশেষকৈ সেইটো সময়তে কলাখাৰ বোৰ প্ৰস্তুত কৰা যায়। যাতে কলডাল অভাবতে অ', অপচয় নহয় তাৰ পিছত সৰু সৰুকে কাটি ৰ'দত শুকোৱাই দিয়ে তাৰ পিছত জুই জ্বলাই তাৰ পৰা ছাইটোৱে আমি কলাখাৰ হিচাপে ব্যৱহাৰ কৰা যায় আৰু আমাৰ অসমীয়া মানুহ টো নামেই আছে খাৰ খোৱা অসমীয়া বুলি, আমাৰ অসমীয়াসকলে খাৰ খাই ভাল পায়। আৰু বিভিন্ন খাদ্যতে খাৰতো ব্যৱহাৰ হয় অমিতাৰ খাৰ, মাছৰ খাৰ। তেনেকুৱাকে বহুত খাৰ দিয়ে, হয় কওকচোন আপুনি?
আৰু আজিকালি মানে কল খাৰ ব্যতিক্ৰমী হিচাপে চ'দা ব্যৱহাৰ কৰে ন? কিন্তু মই ভাবো চৌদাটো সিমান মানে অ', ইমান দেহৰ কাৰণে ভাল নহয় চাগে হয় - হয়, বহুত হয়, যিটো আমি ঘৰৰ থলুৱা বস্তু সেইবিলাক ব্যৱহাৰ কৰাতো বেছি বেছি ভাল হয়।
এইটো প্ৰাকৃতিক বস্তু ব্যৱহাৰ হয় আৰু তেনেকুৱাকৈ আৰু কিছুমান বন খাদ্য আছে ধৰক মেটেকাৰ ফুলক পোৱা যায়। আমাৰ অসমীয়া মানুহসকলে সেইবোৰ ভাজি খায় ৰঙালাৱৰ ফুলো খায় ৰঙালাৱৰ আগ খায়।
অ', অ', অ', অ', যেনে দৰুম দৰুম শাক। অ', অ', দৰম শাক, কলম শাক। আৰু বহুত বহুত আছে আৰু অ', হয় হয় আৰু বিভিন্ন ধৰণৰ তি তিতা বিলাকো আছে।
তিতা আছে নিম তিতা আছে তিতা কেৰেলা আছে।
শাক পাচলিৰ কথা এতিয়াও বৰ্তমান গমেই নাপাও আমি।
গমেই নাপায় আমি নাজানোয়ে বহুত
উম,
আৰু যিহেতু আমাৰ অসমত জলবায়ুটো মৌচুমী জলবায়ু বুলি কয় সেইবাবে অসমত শাক পাচলি খাই বহুত উন্নত মানৰ আৰু আমাৰ অসমৰ মাজত পলস বহুত থাকে। যাৰ ফলত শাক পাচলিসমূহৰ আমি বেলেগ ৰাসায়নিকাৰ ব্যয়ৱহাৰ কৰিবই নালাগে আৰু সেইবোৰ খাৰ ব্যৱহাৰ কৰা ফলতে আপুনি যেনেকুৱা কলে বেমাৰ আজাৰ বহুত নেদেখা বেমাৰ দেখা দিছে। ৰাসায়নিক সাৰৰ কাৰণেই এইটো হয় না, আমি যদি কেঁচু সাৰ হওক গোবৰ
ত' আজিকালি মানে অসমৰ মাটিতটো কিছুমান মানে খেতিয়কবিলাকে প্ৰচুৰ পৰিমানে মানে হেৰিটো পোৱাৰ কাৰণে ফলটো পোৱাৰ কাৰণে বিভিন্ন ধৰণৰ সাৰবিলাক ব্যৱহাৰ কৰে। কিন্তু আচলতে স টো কৰিব নালাগে।
নালাগে হয়। যাৰ ফলত এ হয়তো বেয়া হৈ যায় আৰু কিন্তু হয়তো সাৰ অলপমান ব্যৱহাৰ কৰিব লাগিব কোনোবা বাণিজ্যিক খেতি কৰিলে। অ', কিন্তু বহুত বেছি কৰিলে আমাৰ দেহৰ কাৰণে ক্ষতি আছে হয়। তেনেকুৱাকৈ মাটিৰ উৰ্বৰা শক্তি বেয়া হৈছে। সেনেকুৱাকৈ শাক পাচলৰ বিভিন্ন ধৰণৰে শাক পাচলি আছে আৰু আমাৰ অসমত বহুত মানে আমি যদি এখন জংঘলতো সোমাই যাওঁ না তাত বহুত ধৰণৰ শাক
হয়, হয়। আমি নেদেখাকৈ কিমান শাক পাচলি ভৰিৰে গ চকি আছো কিন্তু আমি গ'মেই নাপাওঁ।
আৰু বিভিন্ন পূজা পাতলতো কিছুমান শাক পাচলি ব্যৱহাৰ কৰা ফুল শাক পাচলি ধৰক দুবৰি বনো ব্যৱহাৰ কৰা যায়। তেনেকুৱা পূজা পাতলতো আমাৰ অ' ব্যৱহাৰ হোৱা যায়। আমাৰ মানে ৰীতি নীতি সংস্কৃতি সকলোতে খাদ্যই বুলিয়েই নহয়। সকলোতে শাক পাচলি লাগে।
উম।
বাকী আপোনাৰ লগত আজি মই বহুতখিনি নজনা কথাই জানিব পাৰিছো। আৰু আপোনাকো মই ক'লো আপুনি হয়। গতিকে আজিলৈ বাৰু বহুতখিনিয়ে ভাল লাগিল নজনা কথা জানি। এতিয়া আজিলৈ এৰিলো ধন্যবাদ। হয়, ঠিক আছে ধন্যবাদ।